হেল্ল'।
অহ।
কি কৰি আছা।
এ বাটত ফুৰি আছো।
অ বাটত ফুৰিব আহিছা
অ
হ'ল।
হ'ল।
কি বনালা?
কণী বনালো। মাছ বনালো।
আৰু
মাছ বনালো।
হয়, হয়। আক' আৰু কি বনো
আৰু দালি বনাইছো।
অ'। এনেকেই তুমি, এনে অহ। তুমি ভাত টৰকাৰি বনাব টো লাগেই জানোৱে এনে তুমি ফুৰিব আহিছিলা নে নাই?
আহিছো।
অ' আৰু কোনোবা গৈছে তোমাৰ লগত?
অ' ভণ্টি ভটিজাৰ এজনী আহিছে।
হয়, হয়। অ' ভণ্টি আছে নাই।
আছে।
আপোনালোকৰ ছোৱালী কেইটা?
মোৰ ছোৱালী দুজনী।
অ' ঠিকে আছে।
অহ।
আপোনাৰ মানুহজনে কি কাম কৰে?
যোগালি কৰে।
অ' ঠিকে আছে। এতিয়া ৰন্ধা বঢ়া হৈ গ'ল যেতিয়া মানুহজনক লৈ খাওক আও
অহ।
হয়, হয় ঠিকে আছে এতিয়া তুমি খু তুমি এতিয়া কাম বন কৰিছ ফিৰ হৈ আহি পেলাই তুমি কাম হেৰি কৰিছা দে, মই এতিয়া কাম কৰাই নাই ভাত টকাৰি একো বনোৱাই নাই, মই ৰাস্তাত ঘূৰি ফুৰিছো হয়। ৰাস্তাত কি বিচাৰি আহিছ। হা?
কি কৰি আছা তুমি।
মই ৰাস্তাত ফুৰিবলৈ আহিছো।
অ', ভাত বনালা নে নাই।
নাই ভাত তৰকাৰী বনোৱাই নাই।
অ'।
বনাম আৰু অলপ পাছত এতিয়া, কেইটানো বাজিছে সাতটামান বাজিছেহে।
অ', -অ'।
পাছত বনাম আৰু।
অ'।
মানুহজন কামত গৈছিলে, মানুহজন কামৰ পৰা আহিছে গা-পা ধুব চাহ একাপ বনাই খালে, খাই-মেলি পেলাই এতিয়া আও ফুৰিব আহিছো অলপ। মানুহজনক লৈ।
অ'।
এতিয়া ইমান হেৰি নাই আৰু।
অ', চলিকেইটাই
মোৰ ল'ৰা-ছোৱালী কেইটা এটা পঢ়ি আছে আৰু এটা সেয়া ৰাস্তাত খেলি আছে। কালি ল'ৰা গেমখেলাাহে বাহি আৰু কিবা আছে জানো?
নাই নাই
খেলি আছে
অ'।
অ', এতিয়া ভাত পানী বনামগৈ যায়। আজি মা বইলাৰ মাংস আনিব দিছো।
অ', অ'।
বইলাৰ মাংস আনিব আজি মানে হেৰি মিটিঙত গৈছিলোঁ মই
অ'।
এ, আমাৰ হেৰি গোটৰ মিটিং আছিলে
অ'।
লাহৰি ঘাটত। এই তাত গৈছিলো। তাৰ পৰা আহি লৈ সেয়া মানে ভৰি হাত খিনি ধুই একাপ চাহ খালোঁ।
অ'।
খাই বৈ লৈ তেতিয়া হেৰি কৰিছোঁ আৰু অলপ ফুৰিব আহিছ খুলি মেলি ধামাৰ দাইল, ভাত, তৰকাৰী বনাম আৰু বনাই পেলাই তেতিয়া হেৰি কৰিম আৰু
অ
এতিয়া তোমাৰো ভাত তৰকাৰী হলে তুমি এতিয়া ৰাস্তাত ফুৰি হোইছা মই এতিয়া ভাত বনুৱাই নাই আমাৰ দহটা এঘাৰটা মান বাজি ভাত তকাই খাওঁ।
অ আমি সেইখিনি সময়তে খাও।
অ অ মানে সোনকালে বনাই লোৱা সৰু ল'ৰা ছোৱালী আছে চাগে ন
অঁ
অ ঠিকে আছে স্কুলত যায়নে না যায় ল'ৰা ছোৱালী কেইটা
যাই যায়।
হয় হয় দে তুমি পঢ়া শুনা কৰিবা অলপ ভালকে চকু দিবা।
অ অ
এতিয়া হেৰি কৰি লৈ পেলাই খাই বৈ লৈ পেলাই ল'ৰা ছোৱালী কেইটাক দি পেলাই তুমি আৰু ফুৰিব আহিছা আও
আহ
সিহঁতে শুলে নে নাই
নাই শুৱা খেলি আছে।
হয় হয় হয় ঠিকে আছে।
আহ
ঠিকে আছে দিয়া
অ হব
উম ত
হ'ব দে
নাই ইমান সোনকালে হ'ব দিয়া বলে ক'লে হ'ব নেকি
অঁ
দেৰি আছে আক' তুমি এতিয়া নকবা আকৌ মই কি কি কৰিম এতিয়া, তোমাৰ লগত কথা পাতি ই ভাল লাগিছে এইকানে কথা পাতি আছো
হয় নিকি? অঁ
কথা পাতিবও ভাল লাগিল। তোমাৰ লগত, এই মোৰ হয় হয় মই সেইকাৰণে টো ৰাস্তাত ফুৰিব আহিছো।
আহঁ।
ময়ে ফুৰিব আহিছো ৰাস্তাৰ ফালে।
হয় হয়।
অঁ।
এতিয়া অকলশৰীয়াকে থাকি নো কি কৰিম? অলপ ফুৰি চাকি লৈ পেলাই দছটা এঘাৰটামান বাজি যাম আৰু।
অ অ।
তেতিয়া যাম যাই পেলাই ভাত, তৰকাৰি বনাম খাম আৰু শুই থাকি কিম ন, গৰমত এতিয়া শুবও নোৱাৰা লাইন চাইনো নাই। তুমি অকলে ফুৰিব গৈছা না আৰু লগত কোনোবা আছে?
এ ভণ্টিজনী আছে লগত।
অ হ'ব দিয়া নহ'লে, তুমি কথা পাতি আছা যদি মই বোলো সুধো বেয়া নাপ পাবা দেই।
নাই নাই বেয়া নাপাও দে।
আহ হব। ভণ্টিজনী পঢ়ি আছে নে?
পঢ়ি আছে।
আহ দে কিবা চাকৰি বাকৰি কৰে নেকি ভণ্টিয়ে?
চাকৰি বাকৰি কৰা নাই এতিয়া কৰিব কাৰণে আহিছো যোগাৰ কৰিছে আৰু
হয় হয় হয় অকমান সহায় সহতি কৰি পেলাই অকমান চাকৰি বাকৰি দি দিবা।
আহ আহ
পইচা পাই অকমান সহায় কৰিবা কৰিবলৈ দিবা আজিকালি চাকৰি বাকৰি কৰিলে যিকোনো ডক্তৰে হওক বা বেলেগ কিবা পইচা পাই অকণমান যোগাযোগ কৰি দিলে তেতিয়া ভাল আৰু ন?
আহ আহ
তোমালোকৰ সহায় পালেহে সিহঁতে পঢ়িবও পাৰিব ধৰা যিকোনো চাকৰি তাকৰি এটা ল'ব পাৰিব হয়। এয়া কামতো একো হেৰি নহয়
অ
এতিয়া আৰু আমাৰ এতিয়া ছোৱালীজনী এতিয়া নাইনত পঢ়িছে এবাৰ পৰীক্ষা হৈ আছে পৰীক্ষা হলত হেয়া হেৰী কৰি, আহে ছোৱালজনী তুমি অলপ পঢ়ি থাকা মই অলপ বাহিৰৰ পৰা ফুৰি আহোগৈ,
অ', অ'।
ফুৰিব আহিছো।
হয়
এতিয়া যাম যাই পেলাই ভাত তৰকাৰী খিনি বনাম আৰু, আমাৰো সেইটো ভালো নালাগে না।
আহ
সেইটোকাৰনে।
উ।
হেৰি কৰি পেলাই তোমাৰ হেৰি ভাত তৰকাৰি হ'ল যেতিয়া আমি এইটো ভাত তৰকাৰি বনাব কাৰণে লাগিব,
অ'।
ঘোৰা পকা কৰে, কেতিয়া? আহ মুনু নাই ৰ'বা,
একেই চ মান।
হা।
তুমি কি চব্জি বানাবা?
ব্ৰইলাৰ আনি থৈছে।
অ'।
আজি ব্ৰইলাৰ আনিব দিছিলো, মানুহজনক। ব্ৰইলাৰ আনিব,
অ'।
আৰু,
আহ।
এ দালি চালি এখন বনাই দিম আৰু,
আহ।
খাম আৰু,
অ'।
তুমি কি বনালা মই বুজিয়ে নোপালো কি ক'লা?
দালি বনাইছো পনীয়া আমল কৈছো। আৰু মাছ বনাইছো।
হয় হয়।
অ, এয়াকে বনাইছো আউ চব্জি।
হয়-হয় মই এতিয়া বনাম
অ।
টোকানে।
অ, ল'ৰা-ছোৱালী নাখাই যে হে কণী বনাই দিছো।
অ।
থিকে আছে। তে কণী বনলাক। কণী আৰু গৰমত ইমান খায়ো ভাল নালাগে না।
নালাগে-নালাগে।
দালি চালি, অ মই আকৌ এনেই শাক পাচলি খাই বেছি ভাল পাওঁ, শাক পচলি আজি আনিছ ছিলে। এ তোমাৰ লগত পোৱা নাজানো। কলমৌ শাক বুলি কওঁ আমি, অ। পথাৰৰ মাজ জত হয় সেইটো শাক, টো শাক আনিছ ইনে আজি দিনত দিনত দে দি হলে ধুনীয়াকে ভাজিলো। কিন্ত খা চাউলৰ ভাত বনালো, বহুত ভাত খাইছিল।
অ ভাল লাগিছে তেনেকে খাই লৈ পেলাই।
অত, উখা কলমৌ শাকে বহুত ভাল লাগিছ ছে আজি।
অ হয় নেকি, অ তাতে গ গৰম ভাত অহ গৰমো সব্জি।
হয়-হয়, মই আজি ভাবিছো আৰু বহুত মানে বছৰৰ মুত জানো মই ভাতকেইটা খাইছো এনেকুৱা লাগিছে মো।
হয় নেকি?
পালি ইমান মজা লাগিছে, আপুনি কলমৌ শাক খাই ভাল পায় নেকি?
ভাল পাও।
অহ ', আপুনি ভাল পাই যদি এটা কাম কৰিবা কালি মানে অলপ ওলাই আহিবা
অহ ', ওলাই আহিম দে
ওলাই আহিবা আক কলমৌ শাক বিচাৰি যাম পথাৰত যাম দেই।
অহ ', হ'ব দিয়া যাম দিয়া।
উম তোমালোকৰ এনে আছে নেকি?
আছে গৰু আছে চৰাই চিৰিকটি আছে।
অহ ', তুমি গৰু চৰাব যোৱা জানো অহ ', গৰু চৰাব গ'লে মইতো গৰু আছে গাই আছে ছাগলী আছে। ত মই গৰ যেতিয়া যাও তেতিয়া। দায় যাও সদায় লৈ আহো একোচা - একোচা।
অহ ',
আনি পেলে খাও খাইলে ভাল লাগে।
মাইনে অহ ',
আজি যাও। মই নোৱাৰিলো আজি মাহ দুজনে গ'ল?
অহ', - অহ ',
আৰু মানুহজন যাই বোলে মানুহজনে আনিলেহ।
অহ ',
মই যাম আৰু।
অহ ',
এহ, ভুকে আহ। বনোৱা সিজোৱা কৰি খাই বৈ ল'লা, এতিয়া মই এতিয়া ৰান্ধা বঢ়া কৰি। খাই বই ল।
অহ ',
এতিয়া হেৰি কৰোহ ৰাখো নহলে হা অহ।
হ'ব দে। ফোনতে আহিছে গদে।